অ কি হ'ব আৰ।
ভাল তোৰ।
আছোঁ।
ক'ত আছা।।
মই স্কুলত।
অ স্কুললৈ যায় নি। অ ঠিকে আছে। বুলো কি কৰা তই। মই এই ডিউটিত। ডিউটিত আছোঁ এইকাৰণে এই। এ এই পানীৰ। মটৰ এটা জাম হৈছিল তাৰ পৰা তাকে ঠিক কৰি আহিলোঁ মানে খুুলি পেলাই। যাম যাম গিলা চাফা কৰি আহিলোঁ। আহিফালে চলাই থৈ আহিলো এতিয়া আহি পেলাই বইছো আৰু অলপমান।
অ চাহ তাহ খালি।
চাহ খাইছোঁ। বতৰটো গৰম বহুত ৰ'দ দিয়া নাই বেছি হ'লেও গৰম বহুত।
এই আমাৰ ৰ'দ।
অ কালি ৰাতি বৰষুণ দিছিল নে।
অ কালি ৰাতি দুটামান বজাত দিছিল বৰষুণ।
অ। ঠিক আছে ত কি কৰি আছা পিছে স্কুলত।
স্কুলত আছোঁ এনে বহি।
এনে বহি আছা কি কৰা স্কুলত তই।
হুম।
বোলো কি কৰা তই।
হা। হেল্ল'। অ।
অলপমান।
অ।
উম।
ঠিক আছে কিবা খাই আছা।
খাই আছোঁ এনাই বহি পেলাই।
অ। কিমান ক্লাছক লিকি আছে।
গিলি।
হা?
টেন গেলি আছে। টেন টেন।
হেল্ল'!
হেল্ল'! টেন গিলি আছে।
অ' ক্লাছ টেন অ' কালি এই তহঁতৰ সেইফালে গেছিলো ৰ! বাইহাটা চাৰিআলি। এই অলপমান হেৰি আছিল। অ' এই মাল অলপ আছিল, কপাৰ কপাৰ অলপ আছিল। কপাৰৰ মানে এই আমাৰ ঘৰৰ হেৰি এই এচিৰ কানেকচন কৰাওতে মানে এচিৰ ৱাৰিং কৰোতে মানে তাঁৰ অলপ ৰয় গেছিল, মই বোলো কপাৰৰ তাঁৰ আৰু বিকি দিয়ক। কপাৰৰ আকৌ পইচা মানে ভাল পইচা দিয়ে না। তাকে বিক্ৰী দিলো, চাৰে আঠশকে দিছি কেজি। চাৰিআলি এই চাংচাৰিতে দিবা পাৰিলো হয়। কিন্তু চাংচাৰিত মানে কি'হল তোৰ দামটো অলপ কম দায় তাৰ পৰা। মই বোলো চাৰিআলিকে লৈ যাওঁ ৰ! ঠিক আছে এনে ঘৰত পৰি থকাতকে। হা?
চাৰিআলিত ঠিকে আছে দামটো।
চাৰিআলিত দামটো মানে অলপ বেছি আৰু, এফালে সাতশ চাংচাৰিত। চাৰআলি ফালে চাৰে আঠশকে দিছে। মই বোলো এনাই মালখিনি পৰি থাকাতকৈ বিকি দিও আৰু।
আৰু এচি লবা বোলে এইবা।
হা হা?
আৰু এচি লগালে আনবি।
আৰু এ চি লগালি নিম বাৰু। এইগা আৰু বেলেগত ব্যৱহাৰ কৰিব নোৱাৰি না সেইতাৰ
আহ
য বৱহাৰ নহয় নহয় য'ত মানে তোৰ হাই ভল্টেজ লাগে হাই বল্টেজৰ কাৰেণ্ট যায় কেতিয়া বধে মানে কি াৰ তাতপ ব্যৱাৰ হে
অ অ
আৰু আজ কিছতে কি কৰে
অ
সেইকাৰণে
অ', কালি চৌধুৰী আহি আছে, কৰ ঘৰ ক'ত?
মানি চলাটো বাগানী জনি তাৰ ঘৰ হেৰি নগাঁও।
আপাৰ, আপাৰ আসাম।
অ', আপাৰ আসাম নগাওঁ।
অ'।
অ', সেই নগাঁৱৰ পৰা কাম কৰোঁতে ৰাতি
অ', টাউনত কাম কৰে।
অ', আমাৰ লগতে কাম কৰো নগাঁৱৰ পৰাই এই আই টি আই কৰা, আই এয়া কৰি গেল আছে এতে
অ
অ কি কৰ এমালপা অমুবাচী মেলত মই যাও নাই এই মোৰ লগৰলৈকেঞা গল আহ বহুত মানুহ গলে একদম বা ভৰি দিয়া মানুহ নাই জাগা নাই
অ
ৰাতিপুৱাই গেছ নটা বজাত তাৰপ মন্দিৰ চাই পাইছ চাৰিটা বজাত
ৰাতি প গেই যাত গছে
ভত চাৰে ন প বজাক
ৰাতি ভাটিলা চাত ত পচি
দৰ্শন কৰাত কৰা জেগা মানে মেইন একদম য'ত দৰ্শন কৰ বো সেই জোগাতোক লৈ য বাপৰে চাতে পাইজ
বামান মানুহ
এ গাৱত আছ মান
মোক লগ ধৰিছিলাই মই নাাজালো আৰু দুনা মানুহ দেখি
অহ নিলে যায় আৰু পূজা কৰছে বহুত আৰু বাহিৰ কোৱা মানুহ আহ ন বহুত
অ
কালি লাছ হপাই ন ছাব্বিশ তাৰিখে।
আজি লাছ না কালি লাছ।
কালি লাষ্ট নেকি ছাব্বিছ তাৰিখে লাষ্ট আছিলি হপাই।
অ', কালি শেষ হব আৰু
অ', খাই গিয়া ভাল ৰ বৰষুন-বৰষুন তৰখন কম্বো।
জুবিন ক্ষেত্ৰক বন্ধগত থৈছে
জুবিন ক্ষেত্ৰ কিয় বন্ধ কৰিছে?
এই হেৰি কৰা নে অম্বুবাচী মেলা কাৰণে।
অম্বুবাচী মেলাৰ কাৰণে জুবিন কিয় বন্ধ কৰিছে অ'?
বন্ধ কৰি দিছি।
সঁচাই নেকি মই গম পোৱ নাই।
সচাঁই। মন্দিৰ হয়নে নহয়, সেইটোতে ম এইটো হয় সিটো সমান ম মন্দিৰ হয়নে নহয়?
মানে অম্বুবচী মেলা চলি, অম্বুবচী মেলা চলি মন্দিৰ
অ'হ। বন্ধ থাকে।
মন্দিৰ
নাযায়। হেল্ল'।
অ' ঐ হেৰি বন্ধ থাকে, জুবিন ক্ষেত্ৰ বন্ধ আছে, আকৌ শেষ হলি খুলি দিব আৰু।
হা?
শেষ হলি খুল দিব আৰু।
অ অ এ ঠিকে আছে যেনে আৰু জুবিনৰ সমাধিটো যদি মানে মন্দিৰ বুলি ভাবি বন্ধ কৰি ঠিকে আছে
অ'হ। অ'হ। হা?
মই গম নাপাওঁ গম পাব তই গেছে নাই জুবিন ক্ষেত্ৰ?
গেইছো
অ' মই গৈছো, বহুতবাৰ গৈছো, অ' দুইবাৰে মই বহুত বাৰ গলো
আজি হেৰি আৰু, গ গাখলেন্ড যাও চ এদিন অ' এদিন গাখলেন্ড যাও জ
ৰাস্তন্দ ৰাস্ত বৰে ৰাস্তা বহুৰে এইফালে
হয় নেকি?
এ বহুত দহ কিলোমিটাৰ মান ৰাস্তা বহুত বেয়া, সেই দহ কিলোমিটাৰ যাওঁতে একদম বহুত টাইম লাগে, এঘন্টা মান এনে লাগি যায়। যাবা ইচ্ছা নাই আৰু আৰু বেলেগত যাম যে গুৱাহাটীতো এদিন, তোক গুৱাহাটীত মই লৈ যাম বৰিয়া জাগা। বৰিয়া, হেল্ল'।
অ'হ।
শুনা নাপায় নেকি, মাজে মাজে?
মাজে মাজে শুনা নাপায় ফাঁচি আছে দেখ
নেটৱৰ্ক নেটৱৰ্ক কম আছে নেকি। মই এদিন গুৱাহাটীত গলো, হেল্ল'। তই এদিন গুৱাহাটীত ওলাবি, তোক বঢ়িয়া নিজৰা, নিজৰাত লৈ যাম।
হয় নেকি, কত আছে?
আছে তলেদি আৰু আমাৰ এই এই অসম দাদুলে হেৰিত কাম কৰে নহয়, ডি-এলে চানমাৰিত।
অ'হ।
তাকো লৈ যাম, তোইও আহিবি।
ই অলপ কম
অ' লাজোত লাজোত কাম কৰে।
অঁ
এই আমাৰ তোৰ আমচিঙৰ ফালে আমচিং যোৰাবাট বুলি কয়। মানে সেই যোৰাবাট নহয় তই তই যোনটো যোৰাবাতেদি গৈছা আমাৰ ইফালে আম আমচিঙেদি যাই পোৱা নাই দি মই জানো। আমচিং মানে আমচিং এৰি যাই যোৰাবাট ওলব পাৰি আৰু। মানে জুবিন ক্ষেত্ৰ গেলি যোনটো যোৰাবাতেডি যাও সেই যোৰাবাট ওলাব পাৰি আৰু। এই সিফালে মানে নাৰংগীৰ নাৰংগী হৈ যাব লাগে।
অ নাৰেঙ্গী হৈ আইভা লাগে।
নাৰেঙ্গী হয় এই আৰ্মি কেম্পখন দেখাচা নে সাত আৰ্মি কেম্প?
অ অ
আৰ্মি কেম্পৰ ভিতৰেদি যাই পেলাই আহ আমচিং পায়। সেই তাতে আমচিংট নিজৰা আছে বহুতগিটা। পাহাৰৰ ওপৰত উঠবা লাগে।
অ
তক এইবাৰ গেলি লৈ যাম দে, পাহাৰত উথবা পাৰিবিনে নোৱাৰ আকৌ?
কে নৰিম আ পাহাৰত উথবা
সেই পাহাৰ নহ আকৌ খিলুৰ ওপৰে ওপৰে উঠি যাব লাগে অলপ ৰিক্স আছে।
হয়নেকি?
অ', ত মাৰ লৈ যাম নি এ মই বহুত ভাল গৈছো যায়ে থাকো গৰম বেছি গৰম-গৰম কৰিলে ঘৰত থাকলি। তাতে যাওঁ গা ধুই আহোঁ যাই পেলাই বঢ়িয়াকে। তই মানে এ একজন এটা নিজৰতো অ' মানে অলপমান যায় পায়। তাৰপিছত আৰু ওপৰত গেলি আৰু নিজৰা পায় আৰু ওপৰত আৰু নিজৰা আছে।
অহ,
তাতকে মান নিজৰো আছে আৰু।
অ',
যিমান ওপৰত যায় নিজৰা ভাবি আৰু আমি মানে চাৰ নম্বৰ, তলৈকে যাই পাইছো তাৰে ওপৰত আৰু যাৱা নাই তাৰে ওপৰৰ ল কেইটত মানে অলপ উখিয়াতটো বেছি ৰি হৈ যায় মানে অলপ একদম কম মানে এনেৱা সমান-সমান আৰু উঠি যাবা
এই ত পানী পৰি থাকে ন পিছল হৈ থাকে।
পানী এনে চ চকুতে নপৰে।
অহ,
ৰচাইড পৰি আছে আৰু।
অ' বেয়া কিন্তু অলপ যাম দেই।
কিছু মানুহ থাকে এ অলপ ভালকে চাই চিনি গেলিয় হল।
পইচা ছইচা লাগে নেকি গেলি?
পইচা নালগে ততে।
অ',
পইচা নললে সিকে এ নাই আৰু মানে পাহাৰৰ নিজৰা আৰু সেইগিলাকত গলে আৰু কিয় পইচা ল'ব কোনে পইচা লব সেইগিলাক এ নিজে-নিজে হৱা নিজৰা।
উম, যাম দে একদিন। চল ঔট ৰণ ঘৰত আছেি নহয় সাতগাঁও ঘৰতিয় নহয় সাতগাঁওতে।
আ' যাওতে
অ',
অ', আহি থাকা সৱে আহি থাকা নাৰেঙ্গী ফালে
হয় যাও,
নাৰাংগেৰে আহিলি আহি থাকবি।
উম,
লৈ যাম তোক তাতে।
আমাৰ তাত আইভি একদিন
তাৰপিছত তাৰ লগত তাহাতঁৰ এইফালে গা ধুৱা পাৰা খাল চাল আছে নে নাই খাল।
আছে। আছে দে বঢিয়া পুখুৰী এটা আছে যাম, অ', আৰু
অহ, একবাৰ কি কছে হৈছিল গম পাইছা নে নাই। এই আমাৰ সেইটোজিত
অ-অ গম পাইছোঁ।
তায়ো আছিল নেকি তাতে,
অহ,
তই পানীত নামানাচিলি ন।
মই নমা নাছিলো তেনধে আশী তই যাৱা নাছিলি।
অ' এই-এই খালটো মানে সাতজনী পাৰ হ'ব পাৰিম বুলি ভাবিছিলো মই।
উম,
তাৰপৰা গৈছোঁ তই দেখা পাইছা সেইটাইটো। জুবি জুবি যোৱা দেখছিলি।
অ দেখিছোঁ।
অহ অহ বেলেগ বাছ। গেইছো কিন্তু সিদিনা কিবাকে। যদি এই মাজত যদি সেনেকুৱা হলে মই সেইদিনা নাতকিলো হয় আৰু। ৰিক্স আছে সাঁতুৰিয়া মানে কি হৈছে মেইন কেছ বহুত দিন সাঁতুৰিয়া নাই।
অহ।
যাওঁতে যাওঁতে ভাগৰ লাগি গেল।